অ' দিছো কি কৰিছা
শুনা পাইছা নে
অ' পাইছো পাইছো
হয় ভালনে
উম ভাল ভাল তোমাৰ কোৱা।
অ' মোৰো ভালে আছো আৰু বাকী ভাত পানী খালা?
এই খাই উঠিলোঁ অলপ আগতে। তুমি খালানে?
হয়, হয় মইওঁ খাই উঠিলো। তাকেই ভাবিলো আজি অলপ এই বন্ধুত্বৰ ওপৰতে কথা পাতো নেকি?
অ' ঠিকে কৈছা ঠিকে কৈছা এইটো উম এটা ভাল বিষয়। ভাল বিষয় বাছি লৈছা তুমি কথা পাতিব। কি হ'ল তে
হয়, তাকে ভাবিলো যিহেতু বন্ধুত্ব আমাৰ জীৱনৰ এটা অমূল্য সম্পদ হয়। আমি সকলোৱে ইজনৰ সিজনৰ লগত বন্ধুত্ব বন্ধু হৈ পিনে থাকোৱেই সেইকাৰণে ভাবিলো এই বিষয়ে চৰ্চা কৰাতটো এটা দৰকাৰ দৰকাৰী বিষয় হয়। উম
ঠিকেই কৈছা। তোমাৰ যিহেতু জীৱনত আমাৰ এজন বন্ধু থাকিলেহে আমাৰ বহু কাম সমস্যাবোৰ সহজ সহজ হয় দিয়াচোন।
হয়, হয় ঠিকেই কৈছা মানে আমাৰ সকলো সকলোৰে জীৱনত যিহেতু এজন এজন ভাল বন্ধু থাকে ন, যে যেনেকৈ কৈয় ন যে প্ৰিয় বন্ধু বা বান্ধৱী তেনেকৈ মানে সকলোৱে জীৱনত থাকে যাৰ লগত আমি আম আমাৰ সকলো ধৰণৰ কথাই মানে আমি ইজনে সিজনৰ লগত ভাৱ আদান প্ৰদান কৰিব পাৰো।
হয়, হয় ঠিক কথা কৈছা তুমি। অ' আহ তুমি ক'লাই যিহেতু, কাৰণ আমি সকলো আমি আমাৰ জীৱনৰ ঘতি থকা আমি সকলো কথা আহ মানে সকলো কথাবোৰ আমি ঘৰ বা পৰিয়ালক আমি অ' জনাব নোৱাৰো নোৱাৰিব পাৰো মানে। এ সেইবোৰ কিছুমান অ' হয়। কিছুমান কথা থাকে যিবোৰ কথা আমি হয়তো বন্ধু বান্ধৱীৰ লগত আলোচনা কৰিলে আমি তাৰ উপায় পাওঁ কিন্তু সেইবোৰ কথা আমি হয়তো আমি ঘৰৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ লগত মানে আৰু ঘৰৰ পৰিয়ালৰ সদস্য সেইখিনি কথা ক'ব নোৱাৰিবও পাৰো উম সেইকাৰণে আৰু সেইকাৰণে মোৰ মতে তোমাৰ বন্ধুত্বটো এ মানুহৰ জীৱনত বহুত দৰকাৰী
হয় হয় একেবাৰে সঁচা এটা কথা দেই মানে বন্ধু হৈছে এনে এজন ব্যক্তি যাৰ ওচৰত আমি আমাৰ নিজৰ সুখ দুখ খিনি খুলি ক'ব পাৰো আৰু এ এতিয়া মানে সুখৰ সময়ত বহুতে কাষত থাকে দিয়াচোন কিন্তু, টো মানে প্ৰকৃত বন্ধুৰ যিটো অ। মানে কথা কোৱা যায় সেইটো মানে আমি তেতিয়াহে গম পোৱা যায় যেতিয়া আমাৰ দুখৰ সময় আহে যেতিয়া আমাৰ দু সুখৰ সময়ত যিজনে মানে। সহায় কৰে যি আমাৰ কাষত থাকে সেয়াই হৈছে প্ৰকৃত বন্ধু আৰু। সুখত সকলোৱে অ - - উ লগ দিবলৈ, অ বা সকলোৱে কাষত থাকে কিন্তু সুখৰ সময়ত কোনেও নাথাকে উ দুখৰ সময়ত সকলোৱে হাত উঠাই দিয়ে কিন্তু কিছুমান সকলো মানুহৰ জীৱনত এনেকুৱা এজন বন্ধু থাকে যে দুখৰ দুখৰ হওঁক। সুখৰ হক সকলো সময়তে একেলগে থাকে নহয় ন বাৰু বাৰু তোমাৰো কোনো। তেনে বিশেষ বন্ধু আছেনে।
অ মোৰ আছে দেই মোৰ বিদ্যালয়ৰ কালৰ প্ৰায় এনে মোৰ দুজন বন্ধু আছে। আ তোমাৰ যাৰ যাৰ লগত মই সকলো কথাবোৰ মই খুলি কওঁ মোৰ জীৱনত কি ঘটি আছে কি ঘটা নাই কিবা যদি মোৰ বিপদ ঘটে তেতিয়াও মই সিহঁতকে বিচাৰো প্ৰথমতে। আৰু আমি বহু বছৰ ধৰি বন্ধু হৈ আছোঁ দিয়া, আজি চৈধ্যয় পোন্ধৰ বছৰে হৈ গল বিদ্যালয়ৰ দিনৰ পৰাই মানে আমি বন্ধুয়ে হৈ আছোঁ।
হয়।
বাকী তোমাৰ আছে নে নাই?
আছে আছে মোৰো আছে। মোৰ বিদ্যালয়ৰ মানে অ সময়ৰ পৰাই। এজনী বান্ধৱী আছে। যি মানে মোৰ লগত এতিয়াও মোৰ লগত সম্পৰ্ক আছে মই তাইক প্ৰথম যেতিয়া বিদ্যালয়লৈ গৈছিলোঁ আহ প্ৰাক প্ৰাথমিকত যেতিয়া পঢ়িছিলোঁ সেই সময়তে মই লগ পাইছিলোঁ তাইক আজি মোৰ ম তাইৰ লগত মোটামুটি বন্ধুত্ব চাগে বিছ বছৰ বেছি হৈ গ'ল। মানে আমি সকলোৱে। ইমান মানে এতিয়াও আমি একেলগে আ ফুৰোঁ বা একেলগে লগ কৰোঁ আমি আ যেতিয়া একেলগে বহো তেতিয়া মানে দুয়ো দুয়োৰে ইজনে সিজনৰ মাজত মানে সুখ দুখৰ কথা ওলাই বাৰু দিয়াচোন, কোনে কি কৰি আছে জীৱনত কোনে কি হেৰি কৰি আছে দে মানে আমাৰ দৈনন্দিন বেচিছত আমাৰ তেনেকে ক কথা হয় কিন্তু ফোনত যিখিনি ক থা হয় বা সন্মুখত হোৱা কথ থাখিনি, অ বহুত বেছ টি অ ভাল আৰু। বেছি ভাল লাগে বহন মুখেৰে কথা পাতি নহয়নে বাৰু?
হয় হয় ঠিক কথা কৈছা তুমি মানে সন্মুখত থাই কত যিবো এ যি এ যিবোৰ কথা পাতো আমি সেইটো আমি হয়তো ভাল পহো ফোনত যেতিয়া কথা পাতো আমাৰ ভিতৰ যিখিনি মনোভাৱ সেইখিনি হয়তো ভাল কে বাহিৰত নাহিবও পাৰে। কিন্তু যেতিয়া আমি এ একেলগে ওচৰত বহি কথা পাতো তেতিয়া আমাৰ মানে আ উ আমি যিখিনি কব বিচাৰো হয়তো সেইখিনি বস্তু আমি ভালকে আয়ত্ব কৰাব পাৰো মানে যাক আমি বস্তুখিনি বুজাব খোজো বা যাক আ আমি আমাৰ দুখৰ কথা বা সুখৰ কথাই হওঁক যিকোনো কথা আমি যদি কব বিচাৰো সেইখিনি আমাৰ বন্ধুসকললে বন্ধু বান্ধৱীসকললে ফোনতকে তোমাৰ যদি আমি লগ পাই কথা পাতো তেতিয়া মানে বেছি ভালকে বুজিব পাৰে। আৰু মানে সেইটোয়ে আৰু আৰু মই ভা কিন্তু মই লক্ষ্য কৰিছো তোমাৰ আজিকালি যিহেতু সামাজিক মাধ্যমৰ যুগ দিয়াচোন। এই এই এই এই সামাজিক মাধ্যমবোৰৰ বাবে কিন্তু বহু বন্ধুত্ব কেৱল অনলাইনতে সীমাবদ্ধ হৈ পৰিছে।
হয় হয় একেবাৰে সচা কথা যে এইটো মানে কথাটো মইয়ো লক্ষ্য নকৰা নহয় মালে আজিকালি যেনেকে বিভিন্ন ধৰণৰ তুমি ক'লা সামাজিক মাধ্যম ওলাইছে সেই সামাজিক মাধ্যমৰ জৰিয়তে এ বহুৱে ইজনে সিজনৰ লগত বন্ধুত্ব কৰিব পাৰে। যাৰ ফলত মানে তেওঁলোকে এ তেওঁলোকৰ ভাৱৰো আদান প্ৰদান কৰিব পাৰে। অনলাইন বন্ধু থাকিব পাৰে কিন্তু এ চামনা চামনি কৰি যিটো বন্ধুত্বৰ মজা থাকে সেইটোে একেবাৰেই বেলেগ কাৰণ এ বন ন্ধু বন্ধুক যেতিয়া লৈকে আমি লগ নাপাওঁ, তেতিয়ালৈকে সেই বন্ধুত্বৰ আচল মজ জা নাহে যেতিয়া আমি সন্মুখী মুখেৰে কথা পাতো বা সন্মুখী ৰে যেনেকে তুমি ক'লা এতিয়া, সন্মুখৰে লগ পালে যিটো এটা আমেজ সেই আমেজ বেলেগ, আৰু এই - - বন্ধুৰ লগত লগত যেতিয়া আমি সময় কটাও তেতিয়া আমাৰ মনটোও ভাল লাগে আমি আমাৰ বন্ধুসকলৰ লগত নিজৰ যিখিনি মনোভাৱ বা নিজৰ যিখিনি ভাৱ প্ৰকাশ কৰো বা দুখ সুখ সুখ দুখৰ যিখিনি কথা পাতো সেই সকলোখিনিৰ মানে কথা বা আমি যে বেলেগ আমাৰ মন তেতিয়া যিখিনি এটা বুজা থাকে সেই বুজা খিনি গোটেইখিনি মানে আঁতৰি যায় নহয়নে বাৰু?
হয় দেই তুমি কথাখিনি ঠিকে কৈছা কিন্তু মই তাতে এটা কথা কওঁ আজিকালি তোমাৰ মানুহ বহুতো মানুহে অনলাইনত বন্ধু বান্ধৱী বনাই দিয়াচোন, কিন্তু সেইয়া হয় এই অনলাইনৰ বন্ধু বান্ধৱবোৰ আহ অন অনলাইনৰ বন্ধু বান্ধৱ যেতিয়া আমি বাছনি কৰো তেতিয়া আমি অলপ মানে সাৱধানতা অৱলম্বন কৰো পাৰে কাৰণ আজিকালি দেখা যায় প্ৰায় ভাগ মানে কি কিছুমান বাতৰি দেখা যায় অনলাইনৰ বন্ধু বান্ধৱে কিন্তু বহু অঘটন ঘটাই বহু সময়ত। ত মই ভাবো হয়,, অনলাইন বন্ধু বান্ধৱ বনোৱাতো একো বেয়া কথা নহয় বনাব লাগে আমি যিহেতু সামাজিক মাধ্যম এই কাৰণে ব্যৱহাৰ কৰো নতুন মানুহৰ লগত চিনাকি হব ল নতুন মানুহৰ লগত হেৰি কৰিব লাগে কিন্তু আহ আমি সাৱধানতা অৱলম্বন কৰিব লাগে আমি সময় দিয়া উচিত। সময় দি উচিত আমি ভালদৰে পৰীক্ষা কৰা উচিত যে মানুহজন ভাল নে বেয়া অ গতিকে হয় ই মোৰ জীৱনত আহ মানে কাৰণ বহু সম ক্ষেত্ৰত দেখা যায় অনলাইন বন্ধুৱে হানিও হানিকাৰকো হয় মানে অনলাইন বন্ধু বন্ন ত
হয় একেবাৰে সঁচা কথা দেই।
উম হয় হয় সেইবোৰ সেইকাৰণে মই ভাবো এইবোৰ মানে বন্ধু বৰ্ণত অলপ আমি অলপ সাৱধানতা হেৰি কৰিব লাগে আৰু। লাগে আৰু তুমি হয় হয় কি তুমি কি ভবা যে বন্ধু বাছনি কৰাৰ ক্ষেত্ৰত মানে আমি কি কি বিষয় মন কৰা উচিত?
অ মই ভাবো যে বন্ধু বাছনি কৰাৰ সময়ত আমি চাব লাগে যে সেই বন্ধুজনৰ চৰিত্ৰটো কেনেকুৱা বা তে পৰস্পৰৰ প্ৰতি সন্মান আহ থকাটো মানে খুব জৰুৰী বুলি ভাবো মই আৰু বন্ধুজনৰ সততা পৰীক্ষা কৰিব লাগে আহ যদি আমি কেতিয়াবা বেয়া সংগৰ প্ৰভাৱত পৰো তেতিয়া আমাৰ জীৱন ক্ষতিগ্ৰস্ত হয় আহ সেইবাবে আমি সদায় বন্ধু বাচি লোৱাৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে আহ বন্ধু বাৰু ঠিকে আছে তুমি কথা বতা, কথা নাই কিন্তু বন্ধু আহ ভাল বন্ধু এজন প্ৰকৃত বন্ধু হিচাপে আহ তেওঁক আহ মানে মানি লোৱাৰ আগতে তেওঁৰ আহ কিছুমান পৰীক্ষা কৰি লোৱাতো উচিত বুলি মই ভাবো কাৰণ বহুজন এনেকুৱা অনলাইন অনলাইনৰ মাধ্যমত এনেকুৱা বহুধৰণৰ আহ ম অনলাইন বন্ধু পাতি লোৱা যায় যোনে মানে যাৰ চৰিত্ৰটো আমি গম নাপাওঁ বা তেওঁলোকৰ কেনেকুৱা কি সম্পৰ্ক বা পৰশ পৰৰ যিটো উঠপ'। প্ৰতি থকা যিটো সন্মান সেইটো আমি গম নাপাওঁ, কিন্তু মই ভাবো যে অ তৎক্ষণাত বন্ধুত্ব নক কৰি উ অলপ সময় দি মানে সেই সম্পৰ্কত মানে তেওঁৰ বিষয়ে ভালদৰে যিটো জানি লোৱা জানি লোৱা টো উচিত আৰু যিমান তেওঁক সন্মুখেৰে অ এবাৰ লগ কৰাতটো উচিত তেতিয়া আমি গম পাও যে তেখেতৰ ব্যৱহাৰতো কেনেকুৱা বা তেখেতৰ চৰিত্ৰ কেনেকুৱা, আ তেওঁ আমাৰ বাবে ভাল হয়নে নহ আমাৰ সংগ হোৱাৰ উপযুক্ত হয় নে নহয়, তেতিয়া আমি মানে তেওঁৰ লগত আমাৰ বন্ধুত্ব সম্পৰ্কতটো'আ আগুৱাই লৈ যোৱাতটো উচিত। তুমি কি ভাবা এই বিষয়ে?
ঠিকেই কৈছা তুমি কথাটো মই তোমাৰ সৈতে একদম একমত আৰু মই ভাবো বহু ক্ষেত্ৰত আহ হ এ তোমাৰ আমি বস্তুবোৰ বিশ্বাসো গঢ়ি তুলিব লাগিব কাৰণ মই ভাবো বিশ্বাসেই বন্ধুত্বৰ ভেটি এ তোমাৰ বিশ্বাস থাকিলে বন্ধুত্ব বেছি দিন নীতিকে দিয়াচোন আহ আৰু মানে অনলাইনৰ বন্ধুৰ ক্ষেত্ৰত তুমি যিখিনি কথা কলা সেইখিনিয়ে সেইখিনিয়ে আমি চালিজাৰি চাব লাগে ভালদৰে। আৰু মই ভাবো আৰু আমাৰ যিখিনি আমাৰ বিদ্যালয়ৰ বন্ধু যিখিনি আমাৰ সৎ বন্ধু সেইবিলাকৰ মাজত কেতিয়াবা ধৰা তোমাৰ মতানৈক্য হ'ব পাৰে কিন্তু সেইবোৰ আমি আলোচনা আৰু বুজাবুজিৰে সমাধান কৰিব লাগে দিয়াচোন।
হয় হয় একেবাৰে সঁচা কথা আহ যিকোনো এটা সম্পৰ্কত মনোমালিন্য থাকিবই কিন্তু সেইটো আমি সদায় বুজাবুজিৰ মাজ মাজেৰে আগবাঢ়ি যাব লাগিব দিয়াচোন, ইটোৱে হিটোক এ মানে এটা কথাক লৈ ধৰি থাকিলে বাৰু সেইটো সম্পৰ্ তো কেতিয়াও আগুৱাই যাব নোৱাৰে। অ আমি যেনেকৈ জানো যে ইতিহাস আগৰ পৰাই চলি আহিছে ইতিহাসত মানে এক বহু এ মহান বন্ধুত্ব উদাহৰণ আমি পাও নহয় নে বাৰু যিটো হৈছে কৃষ্ণ আৰু সুদামাৰ বন্ধুত্ব, মানে তাৰ পৰা আমি বহুখিনিয়ে মানে কথা শিকিব পাৰো যে প্ৰকৃত বন্ ন্ধু বুলি ক'লে আমি কি বুজো বা প্ৰকৃত বন্ধু কাক কয় সেই কাহিনীয়ে আমাক নিস্বাৰ্থ বন্ধুত্বৰ মানে শিক্ষা দি থৈ যায় গৈছে নহয় নে।
হয়- হয় দেই তুমি একদম ঠিক কথা কৈছা বাৰু- বাৰু বাকী- এনেই মোৰ তোমাৰ অ' কথাখিনি শুনি এনেকুৱা লাগিল, যে সঁচাকয় বন্ধুত্ব জীৱনৰ এক মানে অনয়তম সৰ্বশ্ৰেষ্ঠ উপহাৰ বাৰু।
হয় নিশ্চয় ঠিক আছে। বাৰু আজি সামৰিছো, ইয়াত। তে। আকৌ এটা নতুন বিষয়ত কথা পাতিম হয়, হয় মোৰো বহুত ভাল লাগিল দেই ঠিক আছে বাৰু হয়।